চিনি পাইছা নেনাই? উম। কেলে কাটি দিলি মানে
অথনি শুনা নাই নে কি ইমান মাতি আছো।
শুনিয়ে পোৱা আক
অহ, ক'ত আছ?
ঘৰতে আছো।
কাৰ লগত পাতি আছিলি?
কি?
কাৰ লগত কথা পাতি আছিলি? আচ্ছা কি- কি কৰি আছ?
এনে আচে আও।
ভাত - পানী
ভাত- পানী হোৱা নাই বাৰু। হা
পানী খোৱা নাই নে কি?
খোৱা নাই।
কেলে ইমান দেৰিলেকে?
এ' এতিয়ালৈকে ক'তোত খামে দুপৰীয়া খাব হ'লেই।
আচ্ছায়ে অহ ৰাত কিবা খালী মই তাকে সুধিছোঁ?
উম
বাকী জীয়াই আছ ন?
জীয়াই আছ যেন লাগিছে
লাগিছে নহয় ন মোৰ তেনেকুৱা লে লাগিছে অ জীয়াই আছে নিচিনা
উম
উম নিচান্তই কি কৰি আছে তাত
আছে
উম সেইটো গেমটো ডিলিট কৰিবলৈ কবি গেমটো
কোনটো গেম
বিজি এম আই ডিলিট কৰিবলৈ কবি।
সেইটো খেলে সি মাথা গৰম হৈ থাকে
হেল্ল', হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছ নাই শুনিছ হেল্ল' হেল্ল' তোৰ নেটৱৰ্ক নাই পোৱানে মোৰ নেটৱৰ্ক নাইপোৱা হেল্ল' হেল্ল'